হেল্ল' আহ হনে জিতা হৈছ নাই
শুনি আছো অ
আহ কি কৈ আছিলি
এয়া মই মামাৰ ঘৰলৈ আহিছিলো বগৰী হেৰি কেইটামান শুনিবলৈ বগৰী শুনিবলৈ গুড়ি কৰি নিবলৈ তাপা এতিয়া বৰষুণ দিলে ইয়াতে ৰখি আছো আৰু তুমি
অ এই আমাৰ ফালেও বৰষুণ মই এনেই ভিতৰতে বহি পেলাই বাৰান্দাতে বহি চাই আছো বৰষুণ ডাঙৰকে আহিছে আমাৰফালে পুৰা একদম দৰা পিটাকে দি আছে এইফালে ত মানে এনে বহিয় আছে
তাকেহে
অ
নুশুনিয়ে শব্দয়ে নুশুনিয়ে একো
নুশুনি অ একদম ডাঙৰ ডাঙকে কবলগীয়া আছে
আহ ভাত খালো মই আলু ভাজি আৰু হেৰি আছিলে আৰু এতো কৈছিলে আচাৰ আৰু নিমখ তেল লৈ পেলাই খাই দিলো
অ
খোৱা বোৱা হ'ল নে
ভাত খালো খালো ভাতো খাই এনেই বহি আছো এতিয়া আৰু বৰষুণৰপা একো ওলাবই নোৱাৰি আমাৰ ফালে তাৰপৰা বহি পেলাই এনেই চাইহে আছো আৰু
অ তাকে মই আজি বোলো বজাৰৰ পৰা এবাৰ আহোগৈ বুলি ভাবিছিলো চেন্দেল এযোৰ আনি আনিব লগীয়া হয় আছে তাৰপা জ্বৰ এতিয়া বৰষুণেই নেৰা হৈ থাকিলে নহয় এতিয়া কেনেকে যাওঁ ভাবি আছো
লে মোৰ কবিচোন মই হেৰি সিদিনাখন যে ইনকামখনন যে বনাবলৈ দিছিলো
অ অ
তাৰপৰা ইনকামখন আহিলে তাৰপিছত তাৰ পাছত গৈ আকৌ সেইখন এন চি এলখন বনাব লাগিব যে
অ অহ
ইনকামখন উলিয়াই আনিব লাগিব তা তাত গৈ
অ', অ' মই কম বা গ'লে কম বাৰু অ'।
সুধচুন আহওক তেতিয়া গ'লে ভাল হ'ব যদি বৰষুণে আহওক
তাকে বৰষুণ যায়কে আহক অকাই আকৌ এনেকে বৰষুণ দি থাকোতে গৈ পেলাই আধাতে গৈ তিতি মেলি আকৌ বেমাৰ হবলে যাব নোৱাৰি নহয় তেনেকে।
আ, সেইটয়ে বৰষুণ জাকেক বেছি টাইম নিদিয়ে, কিন কিনিয়াকে দি থাকিলে আচল এতিয়া ডাঙৰ বৰষুণ এৰিবই চাগে।
অ' ডাঙৰ বৰষুণ তেতিয়া এৰিবই, ইয়াৰ পিছত লাহেকে গৈ থাকিম আৰু।
অ', অ'। ৰাতিও কালি বহুত ডাঙৰ বৰষুণ আমাৰ ফালে। আৰু এতিয়ালৈকে দিয়ে আছে ৰাতিপুৱা কাইণ্ট চাইণ্ট নাছিলে। তা মোক এটাই ফোন কৰিলে কিবা কথা পাতে বোলে ৰাতি সিবয়ে তা মই ৰিচিভ কৰিব নোৱাৰিলো, তাৰপা এতিয়া ফোন মাৰিছে সি ৰিচি কোৱা নাই। চাৰ্জ নাই চাগে তাৰ। কাৰেণ্ট চাৰেণ্ট নাছিলে, এতিয়া আহিছে আমাৰ ফালে। হেইটো কাৰনে ৰিচিভ পোৱা নাই নে কিজানো বাই।
ত' কাৰেণ্ট আহিছে, এই ৰাতিপুৱা অ' ৰাতিটো ৰাতি আহিছে। ছিলে ৰাতি বাৰটা এটামান বজাত, আহি পেলাই তাৰপা আকৌ ৰাতিপুৱা গুচি গ'ল। তাৰাপা এতিয়া আকৌ আহিছে কাৰেণ্ট।
অ' আমাৰ ফালে এ, ৰাতি এবাৰ আহিছে আকৌ কাটিছে, সন্ধিয়া মানে চাৰিটান বজাৰ পৰা কাৰেণ্টো নাই। তাৰপিছত নাই নাই নাই, একেবাৰে ৰাতি সাতটামান বজাত এপাক ঘপকৈ আহিলে। দুই মিনিটমান ৰখিলে, ৰখি পেলাই আকৌ গুচি গ'ল, তাৰপিছত গ'ল গ'ল তাৰ পিছত নাই, নাই, নাই আকৌ এঘাৰটামান বজাত আহিছে।
এয়া কা অ'।
আমাৰ এই আকৌ ৰাতিপুৱা টাইমটোত নাই। এতিয়া আকৌ আহিছে আৰু অলপ আগত।
তে, এই কাৰেণ্টটো এতিয়া এনেকুৱাটো হোৱাৰ কাৰণে দিগদাৰ হৈছে।
তাকেহে। ৰাতি নাথাকিলে এটা প্ৰব্লেম হয়। খেতি খেতি-চেতি কৰি অহা মানুহখিনিৰ শুবলৈও বেয়া, গৰমত ফেন চেনো নচলে।
অ'।
বহুত প্ৰব্লেম দিছে এইকেইদিন একদম।
নহয়, এতিয়া ভাত পানী বনোৱা দিগদাৰ হয় ৰাতি। ৰাতিৰ কাৰনে আজি কালি চাকি, চ-চাকি চাকি চিষ্টেমটো নাইকিয়াই হ'ল, চাকি এতিয়া।
উম, চাকি আজি কালি চাকি নায়েই। আগতে কাৰেণ্ট নাথাকিলে চাকি, লেম্প বৰ ব্যৱস্থা আছিলে, এতিয়া সেই লেম্বু নাই, চা কিও নাই, এতিয়া কেৰাচিন তেল পাবলৈও নাই। এতিয়া সেইটো কাৰণে এতিয়া পেট্ৰ'ল, ডিজেলৰ দাম সেয়াহে, কিনি পেলাইনো কেনেকৈ জ্বলাব মানুহে।
আকৌ
কাৰেণ্টটো নহ'লে বহুত প্ৰব্লেম আৰু।
তাকে এতিয়া আজি কালি আকৌ মানুহখিনি কৰেণ্টৰ ওপৰতে নিৰ্ভৰশীল।
উম, তেল চাকি নাইকিয়া হৈ থাকিলে। কাৰেণ্টটো নহ'লে নচলেই আজিকালি কামবন। হেল্ল'। হেল্ল'। হেল্ল'। শুনিছা নে নাই? হেল্ল'। হেল্ল'। শুনিছানে নাই? মই শুনি